অ ভন্টি অ বতৰ পাতি কেনেক কোৱা
বতৰ আজি ফৰকাল হৈ আছে আগবেলা অলপ ঘুৰি লেফেলা মূলা হয় তাৰপিছত এই পিছবেলটো ফৰকাল হৈ আছে সেয়ি নহয়
হা এই নীল নীলে সেয়া শুই আছে এ লিলি কুফ খুৱাই লৈছো। ইহঁতকো তেনেকে বাচ্চা নিচিনা খোৱাই ল'ব লগিয়া হয়। মানুহকেইটা নাথাকিলে নাথাকে। আম সোলেহে শুই থাক পেহি তেনেকুৱা।
উম, হেৰি নীলৰ বেমাৰ বিঘিনি কেনেকুৱা এতিয়া?
এ, তাৰো এই কি হয়? ভাত কেইটামান বা এই শ'ল মাছ এইবোৰে খালে একো নহয়। বা ৰৌ মাছৰ এনেকে পানীটো পেলাই হে কৰিলেও। বমি কৰে। ভাতকেইটা খালে বেচেৰা এনেকুৱা হৈছে।
তাৰো ফেটি লিভাৰ হেৰি হৈছে নেকি?
ক'ত দেখুৱাব লাগে, বমি কৰা হৈছ। তাকে মই নোযোৱা আগতে বোলোঁ, অহ, মই নোযোৱা আগতে বোলোঁ এই মেডিকেলত দেখুৱাই আনিব লাগিব তাই
উম।
মই যোৱাৰ পিছত অসুবিধা হ'ব
থোপ থোপকৈ যে সিহঁতে বহি থাকে, ইফালে সিফালে যে দৌৰ ধাপৰা যে নাই ফেট লিভাৰ হ'ব পাৰে তাৰ।
অ', অ।
সেইয়া উ, ইমান মাছেদি ভাতো দিব নালাগে। নিৰামিষ বাতে দিব লাগে, বুজিছানে?
নিৰামিষ ভাত দিলেও নাখায় ইহঁত কেটা বৰ বেয়া।
তহঁতে বহুত ভুল কাম কৰিলি। এ, মানে আৰম্ভণিৰ পৰা তহঁতে যি খাওঁ, সিহঁতকো তেনেকৈ দিব লাগে। তহঁতে নিৰামিষ খাই সিহঁতক মাছ, মাংস দি দি এইটো অভ্যাস কৰোঁতে এতিয়া কি হৈছে জানানে? সিহঁতে ভাত নাখায় কেটা যে বমি ধয় ফেটি লিভাৰ বাঢ়িছে চাগে তাৰো।
নাই, ৰৌ মাছ বা লাও মাছ এইবোৰেদি যদি খোৱা সেনেকে বমি কৰে সেয়া মাছ খুৱাবই তিয়া নাই ডাক্টৰে
তেতিয়াাহলে কিয় খোৱা
সেই মাছ কেতিয়া এই আকৌ হেৰি পৰে ঈদ হল নে পৰহি চতিয়াননাখন যাব দিছিলে পাহৰিলো এ মাছ আনিবলৈ হ'ল মাছতো নোপোৱা হৈছো
এই পিপিলা গৰৈ পিপিলা বিলাক পোৱা যায় নহয়, অ অ, এতিয়া পোৱাতো অসুবিধা।
ইয়াতে
পিপিলা গৰৈ-চৰৈ এনেকুৱা হ'ব লাগে। তেনেকুৱা দি তেতিয়া মানে, অ এ কো অসুবিধা, তওতো খাব পাৰিবি আৰু সিহঁতকো দিব পাৰিবি। এতিয়া মই বজা মই ৰহ হা বজাৰত বহুত দাম পাইছোঁং। তাতে শ'ল মাছৰ দাম পাঁচশ টকা কৈছে। মই নানিলোঁং। নবা পুজা বা পুজা লাইনটোত আছে।
অ, বা পুজাত গ যাব লাগিব আকৌ। শ'ল মাছৰ কাৰণে ন।
উম বাৰু মই গ'লে মই গ'লে বাৰু পাওঁ যদি, যাওঁ যদি পাওঁ, তেতিয়াহলে গাড়ী ৰখাই পেলাই মই লৈ যাব পাৰিম। মই অ সেই টো চাইডৰপে ময়ো আনিছোঁং তেনেকে, এতিয়া মই যাব নোৱাৰোঁং যে। এইটো কাৰণেহে এতিয়া
এতিয়া কেতিয়াকে আহিবি যে মৰ তাতে?
কালিলৈ যদি মাছ দি আহি, মাছ দিলে তেতিয়া মানে মই, কণীখিনিৰ কাৰণেহে এতিয়া মানে দেওবাৰলৈ যাম বুলি ভাবিছোঁং। কণীখিনি লাগিব যে।
অহ, মিয়া এটাক কৈ থোৱাহলে, কণী খিনি দিলেহিহেঁতেন
অ ম নকলোঁংও নহয়। নকলোঁং অ তাক কণী কথা নকলোঁং, হৈ মানুহটোক যদি কলোঁং হৈ মানুহটো আনিলে হৈ লোকেল কণী সেয়া। এ পাহৰি থাকিলোঁ যে, পাহৰি থাকিলোঁ। অ অ লোকেল কণী পালোঁ হয়। উম, তথাপিও যদি আনিলে মোক দিয়ে হি। মাছ যদি দিয়ে, তেতিয়া নহ'লে মই মানুহজনক ক'ব পাৰিম তেতিয়া, মই দেওবাৰে লৈ যাবলৈ কাৰণে। দিম খিনি দুই তা বিচাৰিছে নহয় দুই পাতাত কিমান বা, নাজানোঁং নহয়। এক পাতাত কিমানটা কনি থাকে
ত্ৰিশটা থাকে ত্ৰিশটা এ কিমানকে চল্লিশ টকাকে হবলা জানো পাহৰিলো ন পঞ্চাছ টকাকে
উম এই সৰহকে লোৱা হব ন ইমান নিদিবি উম সৰহ লোৱা দুই পাতটা লোৱা যাব নহয় একেবাৰে ইমান পইচা দিয়া না নাযাব
অ ঠিকে আছে ঠিক অ তাকে
উম
উম কচোন ঘৰৰ খবৰ খাতি কাটিবোৰ বাইদেউহঁতৰ হ'ব কি এনেকুৱাকে
ডাঙৰ বাইদই আজি ফোন কৰা নাই ডাঙৰ বাইদই আজি ফোন কৰা নাই কালি ফোন কৰিছিল এই পোৱালি যেনীবা ফোন কৰিব নোৱাৰে নহয় দৌৰি আহি মোবাইল একদম থাপ মাৰি তাই মোবাইলত তাই কথা পাতে তাই তাই পৰা নোৱাৰি এতিয়া মোবাইলে শেৰি কৰিব নোৱাৰে কথাই পাতিব নোৱাৰে
অ
খুব অসুবিধা কৰে একদম অনা বতকে খোজ কাতল দি আৰু আহি থাপ মাৰি ধৰি লৈ বহি তাইৰ পৰা নোৱাৰে আৰু শেষ
অ আমাৰ এতিয়া আজি বাবুটোক বোলে বেজি দি দিছে, একদম আমাৰ এ এটা এটা বেজি দাম মাহে ন হেজাৰ কে দিছে। এ জ্বৰ উঠিব নিদিয়ে।
অ' চৰকাৰী কাৰণত। নাজানো নাজানো চৰকাৰীকৰণত এইবিলাক বেছি যি ভিৰকে পায়, তাত ইমান ন হাজাৰকে দিয়া কোনো যুক্তি নাই নহয়।
অ এতিয়া প্ৰত্যেক মাহে ন হেজাৰ তাকে ইমান টকা খেদিছে। গাটো চেং চেঙাই যায় আমাৰ লৰা ছোৱালী
হে নাজানো হাই।
জ্বৰ উঠিব নিদিয়ে, কান্দিব হেৰি কৰিব এনেকুৱা আলসুৱা হলে কি হ'ব ল'ৰাটো।
এই ল'ৰাটোৱে কেনেকে ভৱিষ্যত খাব, কৰ্ম কৰি কি খাব।
নাজানো এতিয়া ইমান আলসুৱা কৰিছে। ৰাম। মাক বাপেক মানে টক থকা হ'লে আও আজিকালি সেইয়াই আও। এতিয়া টকা নাথকাবোৰে কি কৰিব, চৰকাৰী ইয়াত মাহে দিছে এতিয়া কি বেজী দিছে এতিয়া নাজানো।
তিনটা বেজি, পাঁচটা বেজি, সেইটো ব্ৰেইন বেজি দিছে চাগে।
নাজানো এতিয়া কি মাহে এতিয়া কি বেজি এতিয়া, আগতে বহুত দিনৰ মই চাৰি পাঁচ মাহৰ মূৰতহে দিয়া হ'বলা, বা বছেৰে
তিনি মাহৰ মূৰত দিয়ে, এনেকুৱা পাহৰিলো নহয় ময়ো।
মই পাহৰিলো।
টা বেজি দিছিলো আমি চৰকাৰীকৰণত। সৰুআই বেজি। অঁ। হেপাটাই-এতিয়া হেপেটাইটিছ, অ'।
অ।
সেইবিলাকৰ বেজি, এইবিলাক আকৌ ব্ৰেইন, ব্ৰেইন হোৱা, সেয়া বেজি। এইবিলাক এতিয়া, এতিয়া যে এইবিলাক যে বেজি দিছে সিহঁতৰ। সেইয়া, ব্ৰেইন হেৰী-চেৰী হোৱা সেইবিলাক বে চকাইকৰনত এইবিলাক নিদিয়ে নহয়, চকাই এইবিলাক নিদিয়ে। চৰকাৰীকৰন সৰুৱাই চিতা এনেকুৱা, এই, এনেকুৱাহে বেজি দিয়ে। উম। কি কি বেজি নেজানিছো আও, এতিয়া সিহঁতেহে জানিব।
মই নেজানো এতিয়া কি কি বেজি দিছে ইমান মাহে-মাহে দিয়ে। এতিয়া, আগতে আমি ইমান দিয়া নাছিলো বেজি। পাহৰিলো, আজি লৰা ছোৱালীও ডাঙৰ হল বিয়া বাৰুও দিলো। এতিয়া পাহৰিছো। এই, সেই বেজি দিয়া হেৰিখন বুকখন দেখা পালেহে চিনি, হেৰি কৰিম। কেই মাহত কি, কোনটো বেজি দিয়ে। তেতিয়াহে গম পাম এতিয়া একো বুজি নোপোৱা হলোঁ।
দেহা কাৰ্ডখন এ বিচনা তলতে আছে মোৰ ইয়া হস্পিতালৰ কাৰ্ডখন এহ।
অ সেই কাৰ্ডখন চালে গম পাবি কেইমাহত কিটো বেজী। দি দিয়ে। তেতিয়া গম পাবি। এতিয়া কি বেজী দি আছে এতিয়া মাহে নাজানো।
সুধিবিছোন কি বেজি দিছে, কি কৰিছে, কিহৰ বেজি দিছে তোমাৰ ন কৰিবি উম।
তাইও গম নাপাই চাগে কি বেজি কৈছে আজি বেজিটো চাব লাগিব ৰ।
উম কিয়নো তাইযদি গমেই নাপায় কি বেজি দিবলৈ যায়। তাইতো মাক হয়।
তাকেইটো কৈছো মই বোলো অ, চাব লাগে বেজীটো কিহৰ বেজি দিছে। তাই গম পাই তোন তন্ন তন্ন সি কয়। কি কৈছে আজি বেজিটো চাব লাগিব। অ, জানে তাই। গোটেইখিনি।
জানে যেতিয়া প্ৰতিটো বস্তু এটাই। জানে যেতিয়া তাই সেইবিলাক তন্ন তন্ন কৰিব লাগিব।
অ
আই আইতা পঢ়িছে নে নাই, নাই, পঢ়া শুনা কৰিছে নে তাই? অ মেজৰ এতিয়া খুব পঢ়িলেয়ে মানে পাৰ্চেণ্ট ৰাখিব লাগিব দিনৰাত পঢ়িব লাগিব মেজৰৰ। আৰু এইটো চাই ইকনমিক্সৰ লৈছে যেতিয়া বহুত টান চাব্জেক্ট নহয় জানোঁ তাইৰ।
ভাল চাব্জেক্ট ইকনমিক্সত।
বহুত টান চাব্জেক্ট পঢ়িব লাগিব আৰু। অংক চংক কৰিব লাগিব। কৰিলেহে তাই তেতিয়াহে হেৰি হব।
আজি পঢ়াই নাই আগ আগবেলা সেয়া আগবেলা সেয়া মানুহ এগৰাকী আহিল সেই মানুহ এই মই পঢ়িবলৈ দিলোঁ এ, বৰ দুখত আছে। হাহাকাৰ ভৱিষ্যত যিটো টোপনি নাই মোৰ বা মোৰলৈকে লগ পাবলৈ দুই, তিনিবাৰ আহিছে। অ দুই তিনিবাৰ আহিছিল মোৰ ঘৰত আশীবাদকে ল‌ও বোলো হব দে প্ৰভুৱে কৰিব দে, প্ৰভুৱে তাইকহে যথেষ্ট সময় গুচি গ'ল মোৰ, অ সেই গোটেই খিনি কৰি মেলি মোবাইলত গোটেই খিনি কৰি দিলে তেতিয়া তাই কাইলৈ বেংকলৈ গ'লে তেতিয়া কি হয় আৰু?
এ অৰুণোদয় আঁচনিটো। পাব তাই
আহ অ অৰুণোদয় আঁচনিটো যেতিয়া পাব অ
তাই বহুত খিনি সকাহ পৰিব ত দুজনীকে মানুহ। আৰু, উম। ৰেচন কাৰ্ডো নাই তাতে উহ ৰাম
পাঁচ কিলো পায় আৰু। মাক জিয়েক এক দুজনীয়ে কি এতি পাঁচ কিলো চাউল।
দহ কেজি পাব, কিয় পাঁচ কেজি?
মুঠ হোৱা নাই।
অ।
নাই সঞ্জীৱ নাম নুঠাই নে কেনেকে পাব এতিয়া দহ। পাঁচ কিলো চাউলো এতিয়া মাক জীয়েক দুজনীয়ে হাহাকাৰ।
নামটো উঠাব লাগিব তাই, অ।
চেনি এপোৱা মান হয়নে নহয় জানো তাৰপিছত জিকা তিয়হ এটা, ৰঙালাও কে এনেকে দি কৰি পেলাই আকৌ সেয়া কাপোৰ এই চ